হেল্ল' অ কোৱা শুনিছ অ সেইটো হেৰি হ'বনে সেইটো অথনি পাতাটো
অ হ'ব এই মোক এতিয়া কাটা অপচন নাই বোলে কটা অপশচনটো কিন্তু মই দেখা নাই আৰু হ এ যি হ'ল আৰু কিনো কৰিব পাৰিম এতিয়া আৰু ন
মানুহটো তেনেকুৱা চবে থাকে ন
নহয় সেইটো নহয় তোৰ এই যে মোৰ ইয়াৰ আগৰ
অ অ সেইয়াৰ কথা কোৱা নাই অথনি যে আমি নাম টো লৈ ৰৈছিলো একো নহয়তো ন
নাজানো আৰু হ'ব আৰু তাই যি হ'ব তই মোক কল কৰিবি আৰু তোৰ কলৰ পৰাই মই বাকী খিনি উঠাই দিব লাগিব আৰু গম পাইছো
এতিয়া কেতিয়া লগে কথা পাতিব পাৰিবি এনে মেক্সিমাম
মিখাইতে দছ ত কি কথা পাতিম আৰু আৰু তোৰ কেইটা আছে আৰু দুটাহে আছে
আকৌ নোৱাৰিবি আৰু
আকৌ জানো পিছতকেতো কম কি হয় কি নহয়
কবি বাৰু
উম তই মোক তই মোক যিমান পাৰ তই মোক কৰিবি হা তেতিয়া মই পাই যাম আৰু
আহ মই তোক কৰিম পিছত কাইলৈ মোক শুন না
কহ
টপ দুটা অৰ্ডাৰ দিছিলো হয় যে ইনাৰ টাইপ অলপ ভাল হ ভ গৰমত পিন্ধিবলৈ
কেনেকুৱা দেখাচোন মোক
ক'ত দেখাম এতিয়া আকৌ
হোৱাটচেপত পঠাই দে অ
ফটো ফটো নাই ইয়াত চৰ্ট সেই টাইপ
তই অৰ্ডাৰ কৰা সেইটোৱে আকৌ স্ক্ৰীনশ্বট মাৰে পঠা
অ য়েছ ৰ দেই মই বস্তু এটা মানে আহ চাট জি পিটিত বনাই আছিলো
আহ আহটো শুনচোন অ তোৰ আমি জুলাইত অৰুণাচল জাম্বলে
বাহ বাহ ঘৰৰ মানুহ আহ কক কৈছ মোক কৈছ
তুকে কৈছোঁ
কোৱা আৰু কোনোবা
হ
কৈবি মোক কৈছো নহয় ক'বালৈ যোৱা কথা লৈ পেলাই মানে মোক দিব তহতৰ লগত নিদিয়ে বুলি নকওঁ তহতক চিনি পায় ন যাৰ তাৰ লগত তেনেকে নিদিয়ে বাৰু ভাবছোন ত গনম মানে মোৰ বেমাৰটো কাৰণে মেইন তোমাৰ কাৰণে নিদিয়ে মানে জানে ন মই কেনেকুৱা অকন ধৰণৰ
মোৰোতো বেমাৰ।
এ, হ'ব আৰু দে কিবা এটা আৰু ঔষধ চৌষধ খাই যাব পৰা হয়তো। নমৰ দে ঠাণ্ডা নহয়, নহয় ইটানগৰ ইটানগৰ
মই যদি ময়ি চয়ি গ'লো তোকে ধুয়িম কিন্তু দেই, আগতেই গৈ বেয়া চেয়া নাপাবি তাত বনি ধৰিম তোক মই। তই ভূটলে ভয় নকৰ নহয়, ঠিকেই আছে যদি তোকে ধৰিম দে মই।
এনেই কিয় ভয় নকৰ? ধেত কি, কিছুমান ক্ষেত্ৰত যে, মানে ভয় নকৰ, কিছুমান ক্ষেত্ৰত ভয় লাগে দেই।
অ', তোৰো ভয় লাগে নেকি? মই আকৌ ভাবিছোঁ তই আকৌ ভয় খুৱাও নেক কি মানুহক না ত' আকৌ দেখোন ভয় খাওঁহে উল্টাই ধেত এনেকে হ'লে কেনেকে হ'ব লাগে বাউ মোৰ কিন্তু এনেকুৱা, এইবিলাক যে, হেয়ি এক্সপ বিলাক থাকে যে, ইউ দিব বিলাক, মোৰ তেনেকুৱা কন্টেন মানে ভূটৰ কনন্টেন বনাব ইচ্ছা আছে কিন্তু বহুত
উম, তই বনাবি তা বোলে পিছতকে বোলে তোকে, বোলে ধৰিলে বোলে।
শুনিচ বোলে মুগাটে বোলে ভূট লাগি আহিছে পিছদিনাখন বোলে মোৰ গাতে বোলে ভূত লাগি আহিছিলে পিছদিনা
অ', হয়টো তেনেকা কোনোবা এটা আছিলে ন' মই ইউটিউবত আগতে কেতিয়াবা কেতিয়াবা চাওঁ ন' ইউটিবটো এনেক দেখাই সি কোনোবা এটা মানে মানে যোনে প্ৰজেচ চজেচ কৰিলে আৰু মূট চুট বোৰ সি মানে সেইবোৰ মানে যোৱাই হা তাৰপিছত, এই যোৱা তাৰ পিছত মানে সি মানে বহুত বছৰ পাই থাকে আৰু তেনেকে কৰি থাক কিলে মানে সি জোঁৱাই যে আৰু সেইবোৰ মানে তাৰ লগতে মানে ভূত বোৰ মানে লাগিলাগি যায়, তেনেকে লাগি, লাগি, লাগি, লাগি সি এদিন মানে, তাক সি মানে কৈ আছিলে আৰু ঘৈনীয়েকক কি মানে এনেকে মোৰ মানে বহুত অশান্ত
অ', অ', গম পাইছো তই কাৰ কথা কৈছ গম পাইছো, গম পাইছো তাৰ পাছত মৰি থাকে গৈ। অ', গম পাইছো, গম পাইছো সি বহুত ভাল মই মানে ক'ব গ'লে, ইণ্ডিয়াৰ ভিতৰতে ভাল মানে চবটচে ভূতৰ হেৰি আছিলে আৰু।
উম।
মায়ে মাৰিছে কিন্তু বুজিছ।
সেইটোয়ে, এই এইবোৰতো বহুত মানে
লাষ্ট ছোৱালী এজনীকো একজেচিয়াম কৰিব যাওঁতে, এ তেতিয়াই মৰা।। সেই ক'ব গ'লে। অ', মই ভাবিছোঁ তেতিয়াই ম তাৰ পিছতে মৰাও, মানে কি জান এইবিলাক কামত কিন্তু ৰিস্ক আছে কিন্তু নামো আছে কিন্তু এটা ছাইডপা তই চাবি ছো
অ।
মই, মই ভয় লাগে নালাগে বুলি নকওঁ যে বাহাদুৰি মাৰি নকওঁ যে ভয় নালাগে, লাগে কিন্তু সেইটো সঁচা কথা। কিন্তু মানে মোৰ এটা হেৰি আছে মানে কৰিবলৈ ব-ইচ্ছা আছে। তোৰ আছেনে?।
কিছুমান বস্তু ভাল লাগে, এতিয়া আগতে মইতো এতিয়া ৰাস কৰিবলৈ যেতিয়া গৈছিলো যে, এই এইট নাইনত আৰু হা, জামুগুৰি ফালে যাওঁতে তেতিয়া তোৰ জামুগুৰীৰ ফালে এইটো পথাৰ-চথাৰ থাকে তেতিয়া বোলে নে-পামবোৰ যে
বহুত পথাৰ ন জামুগুৰি পিনে?।
উম, পামবোৰতটো মই কৰি পেলাই গৈছিলোঁ হাঁ, তাৰপিছত মই এইবোৰ ৰাস চাই সেইবোৰ নাচিয়ে আহি পেলাই তোৰ কেইটা আমি দুটামানত ওলাইছোঁ হাঁ। যাওঁতে মানে, তাত মানে, ৰাস মানে তোৰ দুদিনে হৈছিলে আৰু দুই দিনে কৰিছো মই হা। তাৰপিছত তোৰ প্ৰথম দিনা এনেকে ফিল্ডৰ মাজত কোনোবা বুঢ়ী মানুহ এজনী বাউ বগা কাপোৰ পিন্ধি পেলাই ফিল্ডৰ নচৰাইটো কি কয়, পথাৰ-পথাৰ মাজত বা-বুঢ়ী মানুহ এজনী বগা কাপোৰ কেতেমান লাখূটি এটা লৈ পেলাই গৈ আছে হা। তাৰ পিছত, তেনে, অ', এনেকে দুটা তিনটা বজাত কোননো যাব ন।
অ', আৰু তাকো বুঢ়ী মানুহ নে লাখুতি লৈ।
কুজা হৈ পেলাই।
কি, শুন না। - মোৰ সিদিনা লগজনীয়ে কৈছে হা, আমাৰ ইয়াৰ মান ফাংচন আছিলে, শুনিবি হা। তেন্তে দুটাত অ এটা দুটা মৰত আহিছে বোলে মই মানে ইপিনে দি হা এইটো চাৰি আমাৰ ইয়াত অকণ বেয়া ন বেয়া বস্তু ওলাই ছোৱালীজনীয়ে দেখি শিকিছে বোলে এন্তে মানে কেইজন গৈছে দহজন গৈছে হা তোৰ অঁ ফাংচন চাবলৈ ত আহোতে দেখিছ বোলে ডিঙিতটো কা বাক মানুহজনৰ খোজকাঢ় গৈ আছে ডিঙি নাই গোটেই বৰ্ দি আছে ডিঙি নাই সঁচা আমাৰ ইয়াতে আমাৰ ইয়াতে আমাৰ সখিনি বেয়া তত নাজানো নেকি!
অঁ গম পা ৰ্তাত বহুত ক হৈছে এক্সিডেণ্ট চেক্সিডেণ্ট হৈ থাকে নহয়
মছিলে হা তাৰ পিছ যদি তাৰ পিছৰ পৰা মানে এক্সিডেণ্টটো বেছি হ'ল মানে পূজা তেতিয়া আৰু বহুত জোগাত চবিচোন কিছুমান এনেকুৱা জেগাত থাকে ন অ যত এক্সটেণ্ড বহুত পূজা কৰিব লাগে
অঁ লাগে এই যে তোৰ যে পিঠা খোৱা যোৱা ফালে যে এনে টা যে আছে গছ আছেজোপা যে আছে যে সেইটোোৰ সেই গছজোপা সেইকণোৰ বহুত এক্সিডেন্ট হয় ন
মই পিঠা খোৱা সেইখিনি পিঠা খোৱা যোৱা নাই কিন্তু দেই
সতে এক্সিডেন্ট হয় মোৰ মামাহতেৰ তাত এক্সিডেণ্ট ন হৈছে।
কি হ'ল দ ঘপচ কাও নাম নলবি দেই নাম চাম নলবি আকৌ সেই সেইটো সেইটো কাটি নাখায় ন চামিত হৈ গ'ল নহয়
এ নাই নহয় এব এই হ'ব দে ৰ মই আকৌ কৰিব লাগিব কেতিয়াবা চিঞৰি বাকৰি আছে কথাই পাতি যে কথা পাতি বেলাই ত কৰিব লাগিব ৰহ কেতিয়াবা চিঞৰি আছে ইফালে গৈছো চিঞৰি চে ইফালে গৈছো চিঞৰিছে বেংক